অহ-অহ শুনি আছোঁ।
অ', কিয় মাত দিয়া নাই আকৌ?
অ', মই মাত দিয়ে আছো চোন।
অহ, অহ। এ', এনেই আছো এতিয়া ভাত-কেইটা খাই ওপৰত আহিছো অলপ বহিবলৈ গৰম লাগিছে ইমান।
অ', বহুত গৰম আে', আমাৰ ইয়াত থাকিব পৰা নাই।
অ ', বতাহটো মাৰিলে অকণতো ভাল লাগে। এতিয়া বতাহে মাৰা নাই আজি
অ ', আমাৰ ইয়াতে একেবাৰে ভিতৰত আছোঁ, এতিয়া বহুত দেট
অ-অ, বাহিৰত
বাহিৰত অ', বাহিৰত একে ধুনীয়া ঠাণ্ডাএকে, ফেনখন বন্ধ কৰি থলেও, হ'ব এতিয়া।
অ', তাতে শুব পাৰ নহ'লে।
উম', তাত ভয় লাগে নহয়।
অ তাত নুখুলোঁ, দৰ্জাখন মেলি থৈ দিবি।
উম দৰ্জা, অ, গ্ৰিলত তলা লগাই থৈছে।
অ, দৰ্জাখন মেলি থৈ দিয়া। ।
উম, অ হেৰি বাহিৰত দেতা এতিয়া ফেনখন একে লগাই ললে নহয় ধুনীয়া ঠাণ্ডা লাগিলে, এতিয়া বন্ধ কৰিহে দিছে ঠাণ্ডা লাগিলে।
অ, শুলে নে কি?
অহ শুলে।
অ' তাই জ্বৰ ভাল পাইছে নে? তাই ঔষধ খুৱাই দিছিলে নে তাইক?
অ, ঔষধ খুৱাই দিলোঁ।
অ, ' কাইলৈ স্কুল যাব? নে নাযায়?
কাইলে স্কুল নপঠিয়াও আৰু।
অ।
শুলে এতিয়া। এ নালাগে আৰু ভাল হলেও নপ নপঠিয়াও কাইলেতো।
অহ।
গৰমতো বেছি হৈছে, সেইটো কাৰণে হ'ব পাৰে জ্বৰ।
উম। ঘৰতে পঢ়াই থাকিবি ধুনীয়াকে
অহ, ভাত কিহেৰে খালি?
ভাত এ খালো, মাছেদিয়ে খালোঁ।
অ', মই হেৰি দালি বনালো।
অ'হ
আলু পিটিকা বনালোঁ, তাৰপিছত আকৌ উম, হেৰি ভাজি বনালোঁ, ভেন্দি আলু ভাজিলোঁ।
অ। হয়, ইমান গৰম হৈ ছে কি বিধে-বিধে বনাবি আৰু।
অ সেইটোকাৰনে নবনাওঁ বোলো এখনেই
এই অ অ। শ্বিলঙত গৈছিলোঁ যে তে কিমান ভাল লাগিছিলে হয় তাত। এনেকুৱা দিনত তাতেহে যাব লাগে।
অ শ্বিলঙতে থাকাই ভাল। তাতো গৰম হ'ল নেকি আজিকালি?
ইমান এনেকুৱা নহ'ব আ অলপ হ'লেও হ'ব অকনমান হ'ব আৰু ইমান গৰম হোৱা নাই আৰু তাত।
অ আগতেতো ফেন চেন নালাগে। এতিয়া আকৌ বোলে ফেনো লগাই ল - লাগে বোলে হেনো তাতো।
হয় নেকি? এতিয়া যোৱা নাই নহয় এতিয়া এবাৰমান যাব লাগিব আকৌ।
অ।
তেতিয়া আমি চাইছিলোগৈ যে এলিফেন ফলচ। হয় সেয়া ফটো আছে নহয় এতিয়াওঁ মোৰ তাত।
অ আকৌ চেৰা পুঞ্জি তাৰপিছত আৰু এটা কিবা এটা আছিলে। পাহৰিলোঁ।
সেৰি চেৰাপুঞ্জী এলিফেণ্ ফলচ।
অহ পাহৰিছোঁ ৰহ।
উম।
সেয়াতো চেৰাপুঞ্জিটো অ চেৰাপুঞ্জিটো হেৰি য়া- হেৰি সুৰংগটো অ বৰষুণ পৰি থাকে যে। সুৰংগৰ ভিতৰত। সোমাবলৈ ভয়হে লাগে মোৰ।
ফটো উঠিছিলোঁ নহয় সুৰংগৰ ভিতৰত।
অ অকমান সোমালোঁ আ তাৰপিছত আৰু সোমাব নোৱাৰিলোঁ আ। মোৰ এনে অকমানতে হেৰি ভয় আও সোমা কি সোমাবি।
কে কেজি
কি বোলে। কি বোলে কি কইছ। কি কৈছ।
কি আছিলোঁ যে জেগাতটো নাম মনত আছিলে নে নাই ন। জেগা খিনিৰ নাম মনত আছে নে?
কোনখিনি জেগা। কোন খিনি। জেগা সেই চেয়াপু- নাই নাই নাই।
অ সুৰংগ খিনি যে উম অ'। পাহৰিছোঁ।
অ' - অ'। অই
চোৱা- ঢেৰ আছে ছিলে থাকি। তাত আমি আ ছিলোঁ যে, ঘুৰি ফুৰিছিলোঁ।
অ'। তহঁতৰ এদখত থাকি তত অ' পলিচ বজাৰ- অ' তহঁতৰ সেখিনিত থাকি আকৌ ভালো লাগি ছিলে, তহতি য'ত আছিলি
অ'। ধুনীয়া লাগিছিলে। ওচৰত কেন্টিন আছিলে। আও, ধুনীয়া মানে চব বস্ টো পায় সেইখিনিতে।
উম।
কমান ওলাই গ'লেহে। পুলিচ বজাৰ গলেটোন আ
পুলিচ বজাৰত
অ' ভাল লাগে সজা
উম। অ'।
পুলিচ বজাৰত একেবাৰে ধুনীয়া ডিজাইনৰ- ডিজাই
কাপোৰ পায়।
জাইনৰ কাপোৰ কাপোৰ যে। কাপোৰ কম দামতে পায় বোলোঁ। বিধে-বিধে যি ইষ্টা- যি মানে ডিজাইন-ডিজাইন কাপোৰ চেল লগাই-লগাই থৈ দিয়ে। চৱে তাৰ যে
অ' চুৱেটাৰবিলাক তাত বেছি পায়, অ'। আকৌ তাত একেবাৰে ইস্কছৰ গছবিলাকো বেছি হয়নে? য'তে-ত'তে লাগি থাকে।
অ' ইস্কছ বহুত লাগে। য'তে-ত'তে লাগে আকৌ। আমি হাত- এ য'তে তাৰ তাতে ইস্কছ বগাই থাকে। উ উম, য'তে-ত'তে। আমাৰ নি- নি তে নিজ
উম, আমাৰ ইয়াত আকৌ কিনিলে, কিনিব লাগে সেৱা আৰু মানুহ বিলাকে নিকিনিলেও হয় আৰু।
নালাগে এদা উম, যতে-ততে লাগি থাকে আকৌ ভাল লাগিছিলে, তাতেই তেয়া থাকিবগৈ মোৰ মন আছিলে, মনেহে ল লগা নাই যে গৰম তাতহে মনত পৰি আছে।
অ' তাতে থাকিব লাগিছিলে হয়নে গৰমত।
তাকে ত তাত যদি মাটি-চাটি কিন, গৰম ঠাণ্ডা দুইটাতে ভাল লাগে তাত।
উম' মাটি-চাটি তাতে লোৱা কিনি পেলাই বনাই কৰি লোৱাহত ধুনীয়া।
তাত মাটি, থাকি লব নোৱাৰি যে।
অ সেইটো কাৰণে
সেইটো, কাৰণে নহলে ল কোনে নললে হয়। চবেই ল'লহে সেইকাৰণে সেতে সেইটো কৰি থৈ দিছে ল'ব নোৱাৰাকে
আহ আহ
তাৰপা সে তাকে মনত পৰি আছে এতিয়া গৰমতটো দেখি পেলাই তাই তালৈ আৰু
অঁ মানে গৈ ফুৰি আহিবি গৈ মই হে যাব লাগিব ফুৰিবলৈ
ফুৰিবলৈ কোন গুৱাহাটীতহে যাওঁ নে তাতেহে যাওঁ
এ গুৱাহাটীতে যাম হেৰি চাব লগীয়া জেগাত সেয়া আছে নহৈ জুবিন ক্ষেত্ৰ চোৱাহি নাই মই সেৰা চাব লাগিব তাৰপিছত পিছত আকৌ ভূপেন হাজৰিকা সেয়া চাব লাগিব। সমাধি ক্ষেত্ৰত তে আকৌ হেৰি ধৰি লোৱা নে্ জুবিন গাৰ্গৰ হেৰি চাময়া কি সমাধি ক্ষেত্ৰত যে অসমাধি হৈছেয়া
অ সেইখনতো আহ আহোতে যাওঁতে ৰাস্তাত দেখেই
অ নামি কৈ চোৱা নাই যে।
অ কিন্ত এতিয়া একোৱ নামি কৰি চাবলৈনো কি একো এই নাই মানুহটোৱে নাই এতিয়ানো কি চাবি আৰু এনেকে
উম তেও আ যাব লাগিব কেনেক কোৱা কৰিছে এতিয়া বাঁহত।
যাওঁতেই দেখি থাকো আ সেইখিনিয়ে আ গুৱাহাটীত তাকেহে একো চাব পোৱা নাই হেৰি এইবিলাক যে এতিয়া ওলাইছে যে হেৰি বিলাচত বজ।
অ আমি গছ।
হয়
অ এ ভয় লাগে তললৈ চালে আমাৰ এই আকৌ ভয় ন। কৰিলে তাতে একেবাৰে জপিয় হেৰি কৰি জঁপিয়া নাই আৰু এনেই ঘুৰিই ফুৰিছে মোৰ আকৌ ভয়।
আহ।
তললৈত চালে বৰ ভয় লাগে অ।
ইমান মানুহ উঠে চিচা দিয়ে বনাইছে ভয় লগা কথা ন এইবলাক।
আহ
উম মানুহ কেইটা উঠিব পাৰি।
এবাৰ গ'লে চাই আহিবি হা অ বেছি মানুহ উঠিব নিদিয়ে নহয় অলপমান উঠিলে নহয় সেইখিনিক নমাই দি আকৌ বেলেগক উঠিব দিয়ে সেইটো কাৰণে ভালে আ চবকে উঠিব গ'লে ভাঙি থাকিব চাগে হয় ভানা ভাঙে চাগে সেয়া কিবা হেৰি কৰি থ চচ চাগে তে আমাৰ ভয় লাগে ঢেৰ মানুহটো
কিবা দিছে লোহা চুহাঁচ আগৰ তলত হ
অ দিছে
উম ঘংন ঘংন কৈ
উম গলো হে অ সেই পাৰ্কখনত হে মানে ধুনীয়া ইমান ধুনীয়া ডিজাইন বনাই থৈছে বৰ ভাল লাগে।
উম নাই সেইবিলাক চোৱাগৈ নাই দেখিহে আছো মোবাইলত। দিন উ হে যাব লাগিব গুৱাহাটীত।
অ যাবি ফটো চটো উঠিবি ধুনীয়া লাগেে যি ধুনীয়া ধু ফুল সজাই। কবি থছে।
অ বৰফৰ ঘৰ এটাও আছে নহয়। গম পালি?
বৰফৰ এটাও আছে নেকি নগলো নহয়।
বৰফৰ ঘৰটাও আছে চবে মানুহ বিলাকে যায় চোন ফটো দি-
অ আছে গুৱাহাটীত আছে সেইটো বেলেগত আছে। তাত নাই হ'বলা।
আহ
সেয়াত মই যোৱা নাই।
অহ
তাত যাম তাত যাম চাগে আও কেতিয়াবা এইবাৰ যোৱা নাই। তেতিয়া গৰমৰ দিনতহে টো বৰফৰ ঘৰটোত
অ এতিয়া যোৱা হ'লে ভাল আছিলে বৰফৰ ঘৰত। জন্মদিনত গৰমৰ দিনত ঠাণ্ডা ঠাণ্ড ঠাণ্ডা ঠাই বিলাকতে যা। ব লাগে। আকৌ ঠাণ্ডা দিনত যায় গৰমৰ ঠাইত যাব লাগে তেতিয়া মিলি যায় আৰ
অহ
তাকে হেতিয়া হেৰ সেইত মোৰ গৰমতো দেখি শ্বিলংত খন ইমান মনত পৰি আছে বোলো যাওঁৱে নেকি যাওঁৱে লাগি আছে।
অ যাব পাৰিবি তহঁতি ফুই আহিব পাৰিবি। তা পা ঘৰতে হেৰি আছে গাড়ী চাড়ী আছে লৈ যাবি আও। ফুই আহিবি গৈ।
অ ন গৈ আহিব মন নাই থাকিব মন গৈছে আকৌ এসপ একেবাৰে গোটেই বছ হেৰি গৰমটোৱে মানে।
অ তেনেকে এতিয়া কোন থাকিব পাৰি। বিয়ানে যাব- বিয়া চাই আহিবি গৈ আহ।
উম
থাকাকে যাবি।
এমাহ মান থাকিব নোৱাৰি।
অ
থাকিব সুবিধা কৰি লাগিব নহয় আকৌ এমাহ থাকিলে হোটেলত থাকিলেও বহুত পইচা যাব।
অ
সেনেকে এমাহ থাকিম ব আকৌ পইচা চইচা
হা
পইচা বহুত খৰচ যাব ন এমাহ থাকিলে
আহঁ হ'ব দে বোলো
অ হ'ব দে এতিয়া সুবি না কি অ হব দে